হেল্ল',
হেল্ল',
হেল্ল', কি কৰি আছা?
অ, নদীতে
মও মানে ঘৰ গৈ আছোঁ। মই ঘৰ গৈ আছোঁ চেন্দা মই চেণ্টাৰত আহিছিলোঁ ঘৰ গৈ আছোঁ এতিয়া মাছ থ্ৰই কিনে।
এ মই নদীৰ কিনাৰত আহিছোঁ মাছ চাব কাৰণে যি মাছ আছে নদীত আজিকালি কিবা হেৰি হৈ
মই মানে তাৰ পৰা মাছ থৈ কিনে আৰু অকমান লৈছিলোঁ গৰৰ কাৰণে কাম কিবা কাম কৰিব লাগে যে।
অ',
কিনি এতিয়া মানে ঘৰ গৈ আছোঁ।
কি কাম কৰিব কাৰণে তাৰ কিনিছ তে?
এটোক মানে কিবা ঘৰৰ অকমান কাম আছে এইটো কৰিব লাগে।
অ, ঘৰ কাম কৰিবি থ্ৰই কৰিব নে তই একবাৰ ইপিনে বেলেগ কাম লায়েক
নাই-নাই দেউতা কৰিব আৰু মই কৰিম দুজনে মিলি পেলাই কৰিম।
নে গৰুৰ কাম বিলাক আকৌ কৰিব লাগে না। বেৰ- চেৰ বিলাক ভাঙি কিনে পৰি আছে।
এক্সপিৰিয়েঞ্চ হয় না ঘৰৰ কাম
নদিফালে।
নদীৰ ফালে কিবা আছেনে?
নদীফালে কি আছে?
দুই ফালে পুৰা বতাহ আছে চাগে।
অ, বতাহ আছে অলপ কোঁৱলি আছে। তই ক'ত আছ ৰাস্তা কিনাৰত আছ মেইন ৰোডৰ কিনাৰত আছ নে বেলেগ ক্লু?
মেন ৰোদত আছো
মেন ৰোদত কি কৰি আছ তই?
টম টম দিছে এ আহি আছ নি? কি টম টমত আ
বম মাৰে অ। চাইকেল চাই চাইকেল
অ, তেতিয়া মানে বেকগ্ৰাউণ্ড পৰা বহুত এ হেৰিয়ে আছে আহি আছে বহুত।
এতিয়া -এতিয়া মানে ওলাই
আ অ, মানে আছ ক'ত তই না।
হা?
অ পাই গলি নেকি?
নাই পোৱা পাম আৰু আছে অকমানি পাই গৈছো।
সেত হেৰি হেৰি জালটো আছে ন সিব জাল যে। জাল আছে নেকি?
কাৰ মোৰ তাত? নাই অ।
এই শিউজা থাকিব লাগিছিল। এই যি মাছ আ এত কিবা হেৰি হৈ আছে আজি।
তই মোক আগত ক'ব লাগিছিলে। মোক কি তোৰ তাত তেতিয়া কিনিলো হেত কিনিলো হয়তো এটা।
এই থাকিব লাগে। মোৰ তাত নাই ন। মইতো হেৰিয়ে দিয়ে মাৰি থাকো মাছ-তাছ। মানে এতিয়াটো পানী উ বা বাঢ়ি গ'ল না। হা?
তুমি মাছ কিহেৰে মাৰা?
এ মই মাৰ কাৰেণ্ট দি মাৰো কাৰেণ্ট, কাৰেণ্ট। ইলেক ইলেক্ট্ৰ ফিচিং কৰো। এ মই মানে কেনেকে মাৰো? উম মই মই মানে বেটৰী, বেটেৰী বেত বাইকৰ বেটেৰী আছে ন।
হুম।
বাইকৰ বেটৰী লগতে এটা ষ্টেবিলাইজাৰ যোনটো মানে ভলটেজ টো অলপ আপ কৰাই দিয়ে বঢ়াই দিয়ে।
অ।
এই দুইটা বস্তু মই বেগত ভৰাওঁ, বেগত ভৰাই আৰু এ কানেকচন দুটা ওলাই লও অলপ লাম্বা ৱাৰত লগাই আৰু তাতে তেনেকাই কিবা ৱাৰটো যে তোৰ য'তে মাছ থাকিব না দুটা টাৰ্মিনেলটো নি মাছৰ ওচৰ পাছৰ লগাই দিলে মাছটো মানে অলপ টাইমৰ কাৰণে মানে ৰখি যায় মানে জাগাতে ৰখি যায় মানে চলা ফিৰা কৰ কৰিব নোৱাৰে তেতিয়া আমি মানে মাছটো ধৰি লওঁ। মানে এইটো ইলেক্ট ফিচি অ ৰখি যাও মানে বহি যাও, অ বহি যাও। মানে এই বুজ যেন অ কি হ'ল বা কি নহ'ল মানে। হেং হৈ হেং হেং হেং হৈ যাব মানে। ষ্টেবিলাইজ হৈ যাব মানে। তেনে তেনেকে মানে এ এইটো যে মানে আমাৰ ইণ্ডিয়াত বেছি নহয় মানে আমাৰ ইণ্ডিয়াত ইমান নামাৰে এইটো ইউজ কৰি। মানে বেলেগ ফালে ধৰ তোৰ চাইনা আৰু বহুত কিবা-কিবি জাগা সিহঁতে সিহঁতৰ ফালে এনেকে মাৰি আছে। অ বহুত মাছ পাইতো সিহঁতে। আমাৰ আমিতো নদীত মাৰো না। নদীতটো ইমান মানে ডাঙৰ ডাঙৰ মাছ নাই। সৰু সৰু মাছ কেইটা পাই দেখোন। এতিয়াটো পানী বাঢ়ি গ'ল না। এতিয়াতো নামিব নোৱাৰি মানে পানী বেছি পানী হ'লে মানে মাছে মাছটো যে মানে কিবা হেৰি ধৰিব গ'লে মানে উ বেছি পানী থাকাৰ কাৰণে ধৰিব নোৱাৰি মানে দেখিয়ে নাপায় মাছটো লাষ্টত। ত এইকাৰণে নাযাওঁ এতিয়া? এনে অলপ পানীটো কমিলে যে এ পুঠি মাছ আছে ন পুঠি পুঠি মাছ হেল্ল হেল্ল এ তোৰ তোৰ নেটৱৰ্কটো বেয়া। অলপ আতৰি আতৰি লবি নেকি।
না মই মানে গৈ আছো ঘৰ গৈ আছো।
অ-অ-অ মানে কৈ আছো যে অলপ পানীটো কমি গ'লে যে পুঠি মাছ, পুঠি মাছ পুঠি মাছ আছে না। এ জাকে জাকে পুঠি মাছ বহি থাকি কিবা কানি একদম ওচৰে পাছৰে য'তে য'তে বহি থাকে না তেনি লগাই দিলে যে